এই ৰ হেল্ল' এনে ঘৰতে গান কেইটামান গাই আছো
অ ভাল কৰিছা বাৰু ভাল কৰিছা দিয়া বাকী কোৱাচোন খবৰ খাটি এনেইতো ফোন চোন এটা নকৰা মই বোলো মইয়ে ফোন এটা কৰো আৰু তোমাক
উম খবৰ খাতি ভালে তোমালোকৰ ভালনে ঘৰত ভাল নে চব চবৰে
উম ঘৰত সকলোৰে ভাল তোমালোকৰ মা দেউতাহঁতৰ সকলোৰে ভাল উম মই ইয়াত তোমাৰ ইমান গৰম পৰিছে সেইটো কাৰণে বোলো অকমান বাহিৰত এতিয়া ৰাস্তাত ঘূৰি ফুৰিছোঁ তাৰপিছত উম ভাত পানী নাই খোৱা বনাইছেহে ইমান গৰম তোমাৰ কি কৰিবা এতিয়া খাই
তাকেটো কিহে বনাইছে
ভাত তোমাৰ দালি বনাইছে টেঙাদি পেলাই গৰমটো বেছি পৰিছে যে ঔটেঙা দিলে তাৰ পৰা তোমাৰ এই ঢে ঢেকীয়া আৰু আলু ভাজিছে লগত তোমাৰ খৰিচা চাটনি আছে
অ তোমালোকৰ এই ৰাস্তা তোমালোকৰ ৰাস্তাটো যে বনাই আছিলে বনাই হলনে বাৰু
উম হ'ল হ'ল হ'ল
অ এতিয়া তাত গাড়ী চলিছে বুলি কোৱা শুনিছোঁ
উম উম
অ তাকে যাবলে এতিয়া সুবিধা হব চাগে
উম এতিয়া সুবিধা হ'ব মানে আগতে কি হয় এ পানীও হৈ যায় যে বহুত
পানীও ঢেৰ হয় অ পানী তোমালোকৰ এই ওচৰৰ নদীখনৰ পৰা ঢেৰ পানী আহে আগতে
উম
অ উম
বাকী তোমালোকৰ ভাত বনোৱা হৈছেনে
আমাৰ ভাত বনোৱা, বনাই আছে বাৰু। এই খাচী মাংস অকন আনিলোঁ। তাৰপিছত খাছী মাংস অকন অনা হ'ল, তাৰপৰা এ মাছ অকন আনিলে। আমাৰ মানে চবেই মাছ, মাংস দুটা নাখায়। এ মালেকে আইতালেকে মাছ অনা হ'ল, আমি বাকী কেইটা মাংস।
ভাল কৰিলা, ভাল কৰিলা। তাকে ইমান গৰমত বেছি মাংস নাখাবা ও বহুত গৰম পৰিছে।
বহুত দিন বহুত দিন খোৱা নাই, তাকে আজি অকমান আনিলোঁ।
উম্ উম্।
খালেঁও মানে বেয়া যে, সেইটোকাৰনে।
হয় হয়, আৰু এ খাহীটো বাৰু খাব লাগে। মানে কি হয়, খাহীটো স্বাস্থ্য স্বাস্থ্য পাতিও ভাল আৰু হাৰ্ডি মজবুত হয় মানে খালে।
উম্, তাকেহে খাব লাগে খাব লাগে মাজে মাজে। ইমানো বেছি খালে বেয়াও হেই বুলি।
বেছি খালে বেয়া, তথাপিও খাব লাগে আৰু। আৰু যিমান পাৰি তোমাৰ সেউজীয়া শাক-পাচলি খাব লাগে।
থাকে বাৰু, একদম দিনত সেউজীয়া শাক এটা হ'লেও থাকিবই। আকৌ তোমাৰ এইবিলাক খাৰলি পৰা ধৰি লোকেল লোকেল বস্তু খিনি থাকে, খাৰলি থাকে। আচাৰটো ঘৰতে বনোৱা হয়। তাৰপা আকৌ এই ন কেতিয়াবা ঢেকীয়া অনা হয়, নদী কাষৰ পৰা। তাৰপা তোমাৰ কচুথুৰ, আকৌ জাতিলাও আগ, ৰঙালাও আগ। উম্ উম্।
উম্, যিমান পাৰা মানে তুমি নিজৰ ঘৰত, নিজে কৰি খাবলৈ চেষ্টা কৰিব লাগে। এ আজিকালি মানে কি হৈছে। তোমাৰ বজাৰত ওলোৱা সকলো শাক-পাচলিয়ে সাৰ দিয়ে, সাৰ দিয়ে সাৰ দিয়ে।
উম্, এতিয়া শাক-পাচলি বুলি নহয়, বজাৰত ওলোৱা চব।
উম্, ফল-মূলৰ পৰা আদি কৰি যিমান হয় আৰু তোমাৰ ঘৰত আম চাম আম, কঁঠাল কিবা আছেনে?
আছে আছে। আমো আছে, কঁঠালো আছে, এতিয়া কঁঠালৰ দিনত আমি ধৰি লোৱা কঁঠাল এতিয়া ডাঙৰ হৈ গ'ল, তাৰ আগত আমি কেতিয়া কঁঠালৰ মুচি সেয়া বনাই পেলাই খাওঁ। তাৰপিছত আকৌ এতিয়া কঁঠাল পকিছে, এতিয়া কঁঠাল খাওঁ আকৌ কঁঠালৰ গুটিটো আমি দালিত দি পেলাই খাওঁ। তেনেকে মানে, নহয় বাৰু ভালে হয় সেইখিনি খাবলৈ। উম্, আকৌ আমটো থাকেই বাৰু।
উম্ আৰু বাকী হেৰি কৰিবাচোন তুমি। আমাৰ এইফালে কেতিয়া আহিম বুলি ভাবিছাঁ বাৰু!
সেইফালে যোৱা কথাটো আছে, জানোঁ কেতিয়া যোৱা হয় আৰু!
উম্, আহাচোন আহা সোনকালে। কঠাল উম্, কঠাল থাকোতেনে সোনকালে আহা। মোলে ক কঁঠাল এটাকে লৈ আহা, আমাৰ ইয়াত মানে কি হয় কঁঠাল নাপায় যে।
অ', আমাৰ আছে। আমাৰ তোমাৰ দুজোপাত, দুজোপা মানত লাগিছে। এজোপাতে কমচে কম পঞ্চাচ, ষাঠিটাকে লাগিছে। তেনেকে দুজোপা আছে বাৰু, তাৰপা পৰা হোৱা নাই তেনেকে। পাৰিব লাগিব, এই উঠিব নোৱাৰি গছৰ ওপৰত আজিকালি। তাৰপৰা এই মানুহ এজন কাইলৈ পৰশিলে মানে উঠাই পাৰি পেলাই। লৈ যাম বাৰু, তাকে অকণমান আগবাঢ়ি আহিব লাগিব। কঁঠালবিলাক ঢেৰ গধুৰ যে। মই মই গৈ ফোন এটা কৰি দিম, তুমি আগবাঢ়ি আহিবা। অ'অ'।
আৰু হেৰি নহয়, এই তোমাৰ লগত যে সেইদিনা আহিছিলে লগত ল'ৰাজন যে।
অ', গৈছিলে যে অ'।
উম্, তাৰ খবৰ-খাতি কোৱাচোন?
উম্, তাৰ বৰ্তমান ভালেই। সি এতিয়া বৰ্তমান পি এইচ ডি কৰিবলৈ গ'ল।
অ'অ'।
তোমাৰ এতিয়া সি ডিব্ৰুগড়, ডিব্ৰুগড়ত আছে। উম্, আহিব বাৰু অলপ দিনৰ পিছতে। একজাম এটা আছে, দিবলৈ গৈছে।
উম', বৰ্তমান ঘৰত এতিয়া কি কৰি আছা কাম-বন?
ত মানে এইকেইদিন এনেই আছোঁ বাৰু।
উম',।
উম', দুদিনমান টিউচন কৰিলোঁ তাৰপা ইটো-সিটো আকৌ তোমাৰ। এ, পাৰ্ট টাইম ইটো-সিটো কৰোঁ কেতিয়াবা।
ভাল-ভাল, কৰি থাকিব লাগে কৰি থাকিব লাগে, আৰু অভিজ্ঞতাটো হয় মানে পইচাটো ডাঙৰ মেট মেটাৰ নকৰে, তথাপিও অভিজ্ঞতাটো লাগে মানে এতিয়া তুমি টিউচ কেইখন টিউচন যদি এটা কৰি থাকা।
সেইখন অ', -অ', এই কেতিয়াবা তোমাৰ চি এছ পিত যাওঁ তাত অকনমান দেৰি থাকোগে। তেনেকে মানে কৰি আছোঁ, ইটো-সিটো উম', তুমি? উম', মই কৰি থাকো মই এতিয়া কমপ্লিট হ'ল মই এতিয়া চি এছ পি এখনত কৰি থাকো মাজে মাজে।
অ', ভাল কৰিছা দিয়া, মানে কি হয় প্ৰেক্টিকেল হ'লে সদায় বস্তুতটো ভাল আৰু এতিয়া শিক শিকি থৈ পেলেটো এনেই লাভ নাই ন? আৰু বৰ্তমান সময়কণত তোমাৰ কম্পিউটাৰ হেৰিতটো লাগেই চাৰ্টিফিকেট খনো লাগে লগতে।
তে চবতে কম্পিউটাৰটো লাগিব মানে।
উম', স্কিল টো ভাল হ'লে বেছি ভাল হয় আৰু।
উম', তাকে তুমি এতিয়া কি কৰি আছা?
মই ঘৰত তোমাৰ সেই। কম্পিউটাৰ ক্লাছটো কৰি আছোঁ মানে মই নতুন কে কোৰ্চ এটা লৈছোঁ।
অ', -অ', কি লৈছা? অ', এ ডি চি এ লৈছা অ', -অ',।
উম', আগতে পি জি ডি চি য়ে আছিলে।
অ', -অ', টেলি কৰিলা নে?
উম', টেলি-চেলি চব কমপ্লিট হ'ল বাৰু।
অ', জি এছ টি?
উম', জি এছ টিও কমপ্লিট হ'ল মানে সকলোবিলাক এতিয়া কমপ্লিট হ'ল মই ভাবিছ তো তাকে, এ বেংক এটাত মাতি আছে মানে অ',।
অ', -অ', -অ', -অ', ঠিকে আছে তেতিয়াহ'লে কৰা-কৰা। উম', কৰা ঠিকে আছে বাৰু। উম', -উম', ঠিকে আছে সেইখিনি কৰিব লাগে পঢ়া খিনি মানে এৰি দিব নালাগে হাতত যিখিনি আহে। কাৰণ চৰকাৰী চাকৰি পাম, পাম-পাম বুলি ৰৈ থাকিলে নহ'ব আজিৰ দিনত।
অ', সেইটো-সেইটো হয় বাৰু। কিন্তু আৰু হেৰি কৰিছা নাই তুমি আছাম পুলিচ আৰু ফৰেষ্ট গাৰ্ডৰ অনলাইন কৰা হ'ল নাই তোমাৰ।
কৰি থোৱা আছে কৰিছা অলপ দিনৰ আগত তোমাৰ এছ এছ চি একজাম দিলোগে।
উম', -হুম',।
তাৰপা এ ৰিজাল্ট আহিব আৰু বেছি দিন নাই তোমাৰ অহা মাহৰ মানেলে আহি যাব। তাৰপা আসাম পুলিচৰো এপ্লাই কৰি থোৱা আছে। তাকে এতিয়া দৌৰাত উম', -উম', উম', -উম', তাকে-তাকে কৰা হৈছে বাৰু। তেতিয়া তুমিও তুমি কৰিছিলা বুলি কৈছিলোঁ ন, অ', তুমিও কৰা বুলি শুনিছিলোঁ, এপ্লাই।
অ', মই এপ্লাই কৰোঁ বাৰু।
অ', -অ',।
লগতে ময়ে মোৰ নিজৰো এপ্লাই কৰি থোৱা আছে মানে কি হ'ল তোমাৰ, এই ৰাণিংটোহে। একো কৰা হোৱা নাই এতিয়া খেতি-বাতি ছিজন যে খেতি-বাতিত অলপ-চলপ লাগি আছোঁ আৰু।
এই খেতিলে যাওঁতে নে তুমি ধৰি লোৱা কৰা-কৰা-কৰা খেতিলে যাওঁতে নে ৰানিংটো নকৰিলে হয় কাৰণ। পথাৰত ইমান বোকা ইমান দ-দ বোকা মাজত সোমাই যোৱাৰ পিছত আকৌ ৰানিংটো মই এক্সট্ৰাকে লাগিব বুলি মই ভবা নাই।
উম', হয় বাৰু তথাপিও টাইমটো মেইনটেনেন্স কৰিবৰ কাৰণেও তোমাৰ। ফিল্ডত যোৱাটো বাৰু জ-জৰুৰী হয় অলপ।
উম, জৰুৰী হয় সেই টো হয় কিন্তু এতিয়া সময় নহ'লে উপায় নাই ন' কাৰণ পথাৰতো যাবই লাগিব। কাৰণ দুখীয়া মানুহ হ'লে পথাৰলে নগ'লে নহ'বই।
সেইটোৱে সেইটোৱে আৰু অসমীয়া হৈ পেলাই যদি পথাৰলৈ নোযোৱা সেইটো আৰু কেনেকুৱা কথা হ'ব লাগিব।
পিছত বোলে চাউল কিনি খাম কিবা সেইটোতো বহুত দূৰৰ কথা কাৰণ আজিৰ দিনত যি উ, বস্তুৰ দাম বাঢ়িছে। এক কেজি চাউলত যদি সত্তৰ আশী টকা হয়
সত্তৰ আশী টকা হয়, আমাৰ নিচিনা দুখীয়া মানুহবিলাকে কেনেকে কিনি খাব পাৰিব।
সত্তৰ আশী টকাতো কমেই তোমাৰ তাতকৈও দামী দামী আছে।
আছে আছে, বাকী বিলাকতো নকৱে, বৰ্তমান আমি যিবিলাক চাউল খাই আছোঁ সেইবিলাকৰ কেজিয়ে‌ সত্ত
অ' সেইবিলাকে, আমি কিন্তু আমি বেচিব গ'লে সিমানটো নাপাওঁ।
আমি সিমানটো নেপাওঁ উম, মাৰ্কেটত যোৱাৰ পিছতহে বেছি হৈ যায় দামটো।
উম, আমাৰ পৰা খুব বেছি ত্ৰিশ টকাত বা পঁয়ত্ৰিশ টকাত চাউলখিনি কিনি নিব।
উম, হু।
উম, সেইয়া আৰু কি ক'বা আৰু হ'লেও নিজে কৰি খোৱাটো ভাল। কাৰণ বজাৰৰ চাউল, বজাৰৰ চাউল, উম। বজাৰৰ চাউলটোত কাৰণ বহুত কেমিকেল মিক্স থাকে তাতকে নিজে কৰিলে ধুনীয়াকে মেলত খুনাই আনি পেলাই
উম, আৰু বৰ্তমান কি হৈছে গম পাইছা নাই? বৰ্তমান তোমাৰ আমাৰ ঘৰুৱা চাউলটোতো বাদেই দিছ ঘৰুৱা চাউলটোতো একদম পুৰা জেনুইন হয় কিন্তু তোমাৰ সেই কিনা চাউল যোনটো আমাৰ চৰকাৰী ফালৰ পৰা দিয়ে সেই চাউলটো তোমাৰ প্লাষ্টিক মিক্স আছে।
প্লাষ্টিক বহুত মিক্স আছে, তুমি তাত চাবা একদম পুৰা বগা বগা চাউল যিকেইটা হৈ থাকে সেইকেইটা তুমি উম, গৰম কেৰাহীখনত দি দিবা হা, লগে লগে গলি যাব।
উম, সেইটো হয়, একদম গৰম কেৰাহীত দি দিলে গলি যায় মানে সেইটো মই তোমাৰ প্ৰেক্টিকেল কৰি চাইছোঁ বাৰু।
অ' আজিলৈকে চাউল ক'তো গলা দেখা নাই মানে, কিন্তু সেই সেইবিলাক গলি যায়।
উম, এতিয়া যিহেতু আমাৰ চাউলবিলাক পুৰি যায়, যদি দি দিয়া জুইত দি দিয়া পুৰি যাব। কিন্তু সেই চাউলটো যদি তুমি দি দিয়া সেইটো গলি যায়।
উম, বাকী কণ্ট্ৰলৰ সেইখিনি বন কণ্ট্ৰলৰ চাউলটো বন্ধ হ'ব বুলি কৈ থকা শুনিছোঁ।
উম, মই বাৰু সেইটো ইমান নাজানো তথাপিও তেনেকে বন্ধ কৰিব নোৱাৰে চাগে। কাৰণ যিহেতু কাৰ্ডবিলাক যিহেতু দি থৈছে ন'। বৰখলা মানে এইবাৰ কি হ'ল আমাৰ নামঘৰটো নতুনকে বনাইছে মানে।
অ' নতুনকে বনাই হৈ গ'ল নেকি?
উম, বনাই হৈছে আৰু বুলি ক'ব পাৰি, মানে কমপ্লিট হৈছে তোমাৰ আৰু দহ দিনৰ পিছতহে বৰসভা আছে। তাকে এপাক মাৰিবা যদি সুবিধা হয়, ৰাতিলে ভাওনাও পাতিছে।
পাৰ্ট চাৰ্ট লৈছানে কিবা?
উম, ভাও লৈছোঁ বাৰু।
অ' ঠিকে আছে। কি ভাও লৈছা বা?
ভাও তোমাৰ
মাইকী বা মতা দিছে চাগে ন'?
এ নক'বা আৰু এইবাৰ মাইকী ভাও এটা ভাগত পৰিছে
অঅ অ ঠিকে আছে বাৰু
এই ডিতি বুলি কয়
এই ভাওতোৰ লগত সেইটো মাইকী বা মতাৰ কথা নাই বাৰু
কথা নাই ভাওতো আৰু অভিনয়টো অভিনয় সদায় অভিনয় আৰু
অ অ আমাৰো তোমাৰ জুলাইত আছে ভাওনা
হম
উম তাকে পাৰিলে আহিবা এপাক
তাকে তাকে নিমন্ত্ৰণটো জনোৱা নিমন্ত্ৰণ জনোৱাৰ বাবে বৰ ধন্যবাদ
উম তাকে কাইলৈ চাবলৈ যাবা নে নাই ভাওনা
তাকে কাইলে যাওঁ নে নাযাওঁ ভাবি চাই আছো মানে কি হ'ল কাইলৈ বোকা দিব যে
অ অ
যদি সময় সুবিধা মিলাব পাৰো তথাপিও চেষ্টা কৰিম আৰু নিজৰ ফালৰ পৰা আৰু
অ অ তাকে যাব পাৰিলে কাইলৈ গোটেই কেইটা গুচি যাম দাদাকো দাদাকো ক'বা তাৰপৰা তোমাৰ আৰু দুটা আহিব গোটেই কেইটা আমি গুচি যাম- ভাল হ'ব চাবলৈ উম এই দাদা দাদাজনে ভাও লৈছে বোলে
অ বাকী মই কথা এটা ভাবিছো
অ কোৱাচোন
যিহেতু আমি এতিয়া বন্ধ বিলাকতো পাইছোয়েই
অ অ
আমি আটাইকেইজন যেতিয়া আজৰি হৈয়ে থাকিম আমাৰ দাদা তুমি দাদা তুমি আৰু ইহঁত দুটা
অ
উম আতাই কেইজন আমি এই বন্ধৰ দিন কেইটাতে ফুৰিব যাও বুলি ভাবিছো
অ যাব পৰা হয় এতিয়া তোমাৰ মাজুলী ধৰি লোৱা মাজুলী যাব পাৰি মাজুলী গ'লে আমি বহুত কেইখন গোটেই সত্ৰকেইখন চাব পাৰিম তাত মাজুলী অকণমান ঘৰিব পাৰিম
অ মোৰ মানে কি হয় এই সৰুতেই যোৱা মাজুলী
অ তালৈ গ'লে আমি কমেও চাৰিদিন থাকিব লাগিব
অ তেতিয়া মানে আৰু মোৰ লগতে মুখা শিল্পটো আয়ত্ব কৰি চাবলৈ মন এটা আছে
অ সেইটো আয়ত্ব কৰিবলৈ ইমান সহজ নহয় কাৰণ তুমি তাত থাকিব লাগিব বহুত দিন কাৰণ এইটো এটা বৰ সহজ বস্তু নহয় বাৰু অ অ অ সেইটোতো কাঠিকামি হ'লেও তুমি এতিয়া ধৰি লোৱা তোমাৰ কৰা মানুহ ব ৱ্ কৰি তুমি ইটো সিটো ঘৰত বনাই পেলাই তেনেকে কৈ পেলাই মানে অকন মানে আৰতৰ ওপৰত থাকিব লাগিব কথাটো বস্তুটো
হয় বাৰু আৰ্তটো লাগিব মানে কি হয় তাৰ যোনবিলাক চেপ দিয়া থাকে সেহত তেওঁলোকে টো মানে বনাওতে এনে চেপটো মানে সেত তেওঁলোকৰ আহি লয় মানে প্ৰথমতে এটা এটা বনাই বনোৱা থাকে আমাক শিকওতেতো সেইট দিব কিন্তু আমি চেভটো নাপাওঁ ন ঘপকে
কিবা ছবি সেইটো কিবা এটা বস্তু বনাবলৈ সদায় ছবিটো জানিবই লাগিব মানে
জানিব লাগিব জানিব লাগিব তাকে মোৰ সেইটো আশা এটা আছে যদিহে
পাৰ্গতে অকণমান
উম ছবিটো একদম বাৰু ভালদৰে আঁকিব পাৰো যিমান পাৰো মানে চেষ্টা কৰিবলৈ সেইটো কাৰণে চাম বুলি ভাবিছো। উম ঠিক আছে বাৰু, উম তুম তোমাৰ ভাল ফটো এ কপি দি দিবা তোমাৰ ফটো কপিকে মই আঁকি দিব পাৰিম বাৰু।
অ অ তাকে মোৰ বাৰ্থডে তাৰিখটো মন আছে ন আহিবা বাৰ্থডে এপাক।
অ বাৰ্থডেটো অকমান ডাঙ কে ডাঙৰকে চেলিব্ৰেট কৰিব লাগিব বাৰু, গিফটো মোৰ ফালৰ পৰা সেইটোয়ে যাব বেলেগ গিফ্ট নিদিওঁ বাৰু।